হেল্ল' মই অ শুনিছে ক ক। সেই ল'ৰা ছোৱালী কেইটা লৈ পেলাই এনেই বিছনাখনতে পৰি আছিলো।
অ'।
আজি আজি পথাৰত নাই যোৱা।
অ'।
খেতি পথাৰ উঠি গ'ল আজি।
অ'।
আজি ফাৰ্মতহে লাগিছো আও কালি কালি
অ
উ কালি উঠি গ'ল আউ আৰু‌ নেলাগে যাবলে আও এতিয়া, আজৰি আউ। হা অ পথাৰ পৰা আজৰি আও এ পথাৰ যাব নালাগে আও আজি ফাৰ্মত লাগিলো খোৱা বোৱা কৰিলো।
অহ
কৰি মেলি এনেই অকণমান পৰি আছিলো
উম।
লগৰ এজনীও আহিছিলো তাইৰ ফোনটো অকনমান দিগদাৰ হৈ আছিলে তাকে চাবৰ কাৰণে।
উম।
তাৰপাছত নাই হোৱা।
উম।
থাকিল আউ তেনেকে।
হেল্ল'।
অ
কি কৰিছ এতিয়া?
এ, বহি আছোঁ।
অহ। কি বনালে?
উম। হেৰি বনালে, এইটো কি বুলি কয়? দালি, ঔট মগু দালি, ঔটেঙা
উম।
তাৰপিছত, আকৌ হেৰি এহ, বেলেগ অকণ জেগালে যোৱাচোন, ভালকে কথাবোৰ হেৰি হোৱা নাই। বাহিৰৰ আৱাজটো বেছিকে পাই আছো মানে।
অ' অ' ৰ'ব।
তাৰপিছত, হেৰি ঢেক, ঢেঁকীয়া আলু ভাজি
হেল্ল'
অ'হ। ঢেঁকীয়া আলু ভাজি, অ' শুনি আছো অ' বোলো, ঢেঁকীয়া আলু ভাজি তাৰপিছত, আৰু হেৰি এয়া, দালি বনালে। আৰু বেঙেনা ভাজি ভাত।
অ'হ। ঠিকে আছে, তেনে
উম।
ভেন্দি ভাজিলো।
উম।
দালি হিমানেই।
আৰু
আচাৰ
উম। উম।
আমাৰ ইয়াতে হ'ব আৰু বোকা।
অহ। হয় নেকি?
উম। ওচৰৰ মানুহ এঘৰেও লগাই আছিলে। এ, আহিবই হ'ল আও। আহিবই হ'ল আও।
সোনকালে
সোনকালে আজি, সোনকালে হ'ব। বৰষুণ দিছে নে হেইফলে?
বৰষুণ, ৰাতিপুৱা কিনকি, বৰষুণ ৰাতিপুৱা কিনকিনাই আছিলে। এতিয়া নাই।
আমাৰ ৰাতিপুৱা বহুত ডাঙৰ বৰষুণ। আকৌ এতিয়াও আহিব এতিয়া, একে ক'লা হৈ গ'ল।
নাই বাৰু। এতিয়া নাই। কালি বহুত ডাঙৰকে দিলে।
উম।
আজি নাই।
বিজুলী, ঢেৰেকণি মাৰি আছে।
অহ। আজি নাই। আমাৰ ইয়াত কালি একদম, এম ইমান ডাঙৰ বানপানী হৈ গ'ল। তাৰপা আও গৰু এহাল উটি গ'ল। গৰু এহাল উটি গ'ল। বাহ। গৰু -গৰু
অহ।
মানে পানীয়ে ৰাখিব নোৱাৰিলে। একদম লৈ গুচি গ'লগে। তাৰপৰা আৰু অলপ দূৰৈ- মানুহ এটা মেটেকা গুচাই, এ এহাল গৰু উটি গ'ল?
অঁ, অঁ এহাল।
বৰষ, বানপানীত, কিমান ডাঙৰ বৰষুণ আৰু।
উম।
এ, এইবোৰ বেকগ্ৰাউণ্ডটো তেনেকুৱা হ'লে নহব, কিনো-
হেল্ল', হেল্ল', অঁ।
অঁ।
ক।
তাৰ পিছত হেৰি আৰু মানে এনেকে মানুহে- হেৰি কৰি আছিলে মেটেকা উঠাই আছিলে দ মাটিত তা- তাপা পানী এনেকে আহি গ'ল, ঢলে উটুৱাই লৈ গ'লগে।
আহ হ। ওচৰতে নে দূৰত?
অকমান দূৰত আৰু। মানুহ এটাক- তেনেকে উটুৱাই লৈ গুচি গ'ল পানীয়ে।
অঁ, মানুহটোকো নিলে।
মানুহটোকো নিলে।
ত' হল।
কি যে মানে।
লৰাটো কি কৰিছে?
ল'ৰা আছে।
অঁ। কোনোবা ফালে ওলাই যোৱা নাই নে কি?
নাই যোৱা আজি।
উম।
আজি ঘৰতে।
উম, কাম হোৱা নাই?
কাম নাই।
অঁ।
এৰিলে আ, ফাৰ্মত লাগি থাকিব লাগে যে।
অ‌ঁ।
সেইটো কাৰণে এৰি দিলে কাম, আমাৰ ব্ৰইলাৰ ফাৰ্ম আছে। এতিয়া আজি সেইবোৰ চাফা কৰিছে, বৰষুণ কালি- পৰিলে, তাৰপিছত বৰষুণ পৰাৰ কাৰণে গোটেই সেইবোৰ- চাফা কৰিলে, কৰি মেলি লৈ- তাৰপা চূণ প্ৰথমতে দিলে চূণে, ভুচিয়ে। তাৰপা এতিয়া আকৌ তাত ঔষধ মাৰি সিহঁতৰ চৰ্দি লাগিছে কাৰণে- হেৰি দিছে স্প্ৰে কৰিছে, অঁ। স্প্ৰে কৰিছে, স্প্ৰে কৰি মেলি লৈ দানা, পানী দি-
দেৰি হৈ গৈছে আৰু।
অঁ। স্কুলো খুলিবই হ'ল আৰু
স্কুল খুলিবই হ'ল আৰু বেছি দিন নাই কালি হোমৰ্ক এগাল মান দিছে। মানে কোৱা আৰু
অ ৰ এ ৰচোন হালা কৰি নাথাকিবি।
কব কাৰণে
উম'
ক'ব কাৰণে দিছে আৰু।
অ মখৌক হ'ব।
মৌসিক সুধিব সুধিব আৰু সেইখিনিয়ে। উ
কোনোবা ফালে উলিয়াই লৈ যোৱা নাই নেকি গৰম, বন্ধত।
নাই নিয়া হোৱাই নাই যাম হে এফালে বাইছ একত্ৰিশ তাৰিখ মানত একৈশ বাইশ তেইচ এই তিনিদিনৰ ভিতৰত কোনোবা এদিন যোৱাটো হ'ব।
উম।
থাকিমগে কেইদিনমান
উম আমাৰো যোৱাই অহা নাই।
উম',
চিনেমা- চনিমা চাবলে
উ চিনেমা কি আহিছে এতিয়া
চুপা চুপিখন চোৱা হ'ল নেকি? -
চুপা চুপি গ'ল
তাকে চোৱা হ'ল নে নাই।
চুপা চুপিখন নগ'লো তোমাক- কি কয় সেইখন যে ককা, হাতী, নাতি, সেইখন চাবলৈ গলো ঐ', কালি আ আকৌ চিনেমা এক্টনী, এজনী ঢকালে নহয়।
অ', তপন দাসৰ, ঘনিযেক-
অ',
কিং
সেয়া চালো কালি মোবাইলতে গম পালো আৰু কি হৈছিল জানো। কি বেমাৰ হ'ল জানো বোলো হঠাতে সেই খবৰটো বালো। পছাৰ নে অন্যয় কিবাই নে
ঢোকাই থাকিলে ডেকাই হৈ আছিলে বাৰু
ডেকাই হৈ আছিলে মৰিবলগীয়া মানুহ নহয়।
উম',
হলেও বয়সো যথেষ্ট হল আৰু
হ'ল অ
আমি সৰু- সৰু পৰা দেখাওঁ।
তাকেহে হৈছে অলপ- চলপ বয়ক
উ হৈছে আৰু এতিয়া টকা- পইচা আছে। সেইকাৰণে সিহতৰ হেৰি হয়োৱা নাই হ'লেও মানে এই এতিয়াই যাব লগীয়া মানুহ নাছিলে আও সিমান সেইটো আও
উম। ঘ মানুবো আছে নে কি?
ঘ মানুবো চবে ভাত পানী খাই বই লৈ শুবলে লৈছে।
অ', ঘ মানুবো আছে নে কি?
অ', চবে শুবলে লৈছে আও।
উম।
শুম আও। অকমান আ আলহী এগৰাকীও আহিছে।
ময়ো এফালে যাওঁ বৰষুণটো আহিছে এতিয়া
অ'। কিবা দকাৰ আছে মানে?
দকাৰ আছে অ'।
অ', অ', এতিয়াতো একো ইণ্টাভিউ নাই আও?
ইণ্টাভিউ আছে আও এমাহ' পিছত। এইটো মাহ যোৱাৰ পিছত তাৰ লাষ্টত আছ
অ', অ', সেই সেদনাখন যে পৰীক্ষাটো দিয়া আছিল তা আকৌ ৰিজাল্ট দিলে নি নাই?
ৰিজাল নায়ে দিয়া সেটো আৰু এটা নৰ্মালাইজেচন মাৰ্ক এটা আছে সেটো আহাই নাই সেট টো আহিলেহে হ'ব।
উম উম, সেইটো ওলোৱা নাই।
উমহু সেটো লেহে হেই কই আছোঁ। জানো এইটো জুলাই লাষ্ট মানত আহিব নেকি লাগে।
অ', অ'।
জুলাই লাস্তত আহিলে গম পাম।
উম উম। কি হয় আও
তাকেতো।
এটা খতম হ'ব এটা আহিব।
কি কৈছা?
এটা খতম হ'ব বোলো এটা আহিব আকৌ।
এইবাটো কি দিয়া আছে আকৌ?
পুলিচৰ আছে, ফৰেষ্টৰ আছে।
অ', অ'।
এইবো দৌৰিব মেলিব নোৱাৰিলে ইনে ইনে গৈ লাভেই নাই মো হিচাপত।
নাই দৌৰিব গৈয়ে থকা হৈছে বাও।
হ'ব ৰব বা শুই শুই ইনে এনে শুই শুই সেইবো একো কাম নাই এনে এনে পইচা যোৱা হ'ব। অ', জনা আছে মো বাও। সেকাণে ক'ব লগা হয় উম।
হ দূৰত নহয় বাৰু এইটো ওচৰতে আমাৰ ইয়াতে হ'ব।
অ ইয়াত যদি টো বাও যেনতেন। বাকী ক'ৰবাত দূৰণিত পৰিলে এনেই টকা পইচা।
সেইকেইটা নিজৰ হেৰি ডিষ্ট্ৰিক্টতে দিয়ে।
উম। নিজৰ ডিষ্ট্ৰিক্ট হ'লে একো নাই। ফৰ্ম ফিলাপ মানে ফৰ্ম ফিলাপ আগতে কৰা হ'ল। ফৰ্ম ফিলপ আগতে কৰি থোৱা হ'ল।
অ আগতে কৰা আছে এয়া। তিনিটা একেলগে কৰিছিলোঁ এতিয়া সেই আগষ্টৰ লাষ্টৰ মানত হ'ব।
উম উম সেইটো কাৰণে বাৰু ভালেই হয়। হলেই নি অইনতো একো নাই মানে দৌৰিব মেলিব নোৱাৰিলে গৈ টকা পইচা খৰচ কৰি এনেই
উম সেইটো হয় বাৰু।
পাৰিলে পোৱা বোকে যাওক।
নহয় এইবাৰ হা?
বেমাৰী মানুহবোৰ গৈ একো কাম নাই।
না বেলেগে আকৌ আহি মোক।
শুনিছে নাই হেল্ল'? বেলেগে আকৌ মোখ বিলাক চে চেপাই লাভ নাই গম পাইছে নে নাই?
হয় জানো? পাৰিলে একো নাই।